মাততো আহিছে না ভালকেই?
অ আহিছে আহিছে মাতটো আহিছে। কোৱা আজি হঠাৎ মনত পৰিলে, হম।
ভাবিলোঁ অলপ খবৰ চবৰ লও আৰু কি কৰি আছা।
অ এই নাই এনেই বহি আছো যি গৰম দেখিছাই দেখোন আজি।
আজিও গৰম আছে।
থাকিবই পোৱা নাই মানুহ উম ইয়াত বহুত গৰম।
আমাৰতো আজি ইমান নাই দেই একদম পুৰা বতৰো ভাল হৈ আছে আজি একদম। অ আজিটো আমাৰ ইয়াত টুৱেণ্টি এইট আছে। পোৰা মজ্জা একদম ঠাণ্ডা ঠাণ্ডা।
অঁ ভালেই দিয়া তোমাৰ ফালে ঠাণ্ডা কোৱা পিছে
এই আৰু খানা চানা?
খানা চানা খোৱা নাই বনাবহে মই মানে অলপ আগতে চাহ টা খালো। সেয়াই আৰু আমাৰ ফালে এইফালে বা থাৰ্টি ছিক্স ডিগ্ৰী।
আমাৰ এই টুৱেন্টী টুৱেন্টী নাইন তেনেকা আছে।
অ বাহ ধুনীয়াই তে ঠাণ্ডাই পৰি আছিল তোমালোকৰফালে, উম
আৰু কোৱা পঢ়া শুনা কেনেকা চলি আছে?
পঢ়া শুনা ঠিক থাকে চলি আছে আৰু তোমাৰ
মইতো আৰু এইবিলাক এবাৰ টুৱেলভ পাছ আউট হলো ন ত' লাষ্ট টাইম হেৰি এই কি কয় জুন চাৰি তাৰিখে এডমিশ্যন লৈছিলো ত
উম
আৰু এডমিশ্যনটো মানে যদি তোমাৰ ৰেচন কাৰ্ড আৰু ইনকাম থাকে এইটো লগত এইটো থাকিলে মানে ফ্ৰী হয়
উম উম গম পাইছোঁ
উম ত এইবিলাক দি চি আহিলো চাৰি তাৰিখে অ নহয় চাৰি তাৰিখে গ'লো চাৰি তাৰিখ খে সেই জেৰক্স কৰিলো জেৰক্স কৰোতে কৰোতে মানে ইমান ভিৰ জেৰক্স দোকানত মানে
অ বুজি পাইছো কাৰণ চবেই লয় ন চবেই লৈছে যে
অ আৰু মানে কলেজৰ আগত মানে জেৰক্স দোকান মানে ই আকৌ মানে চব জানে মানে কি কি লাগে ডকুমেণ্ট সেইকাৰণে চব
অ অ সেই সেইটোয়ে ঠিকে আছে তাতে মানে চব আগৰ পৰা সিঁহতে তাতে কৰে ন চব পোৱালিয়ে সেইকাৰণে জানাই হৈ গল মানুহটোৱে আৰু সি ধৰ চাগে হেৰি অলপ চিকিঅৰ নাই তাত কৰিবলে
অ তাৰপিছত গলো আৰু কৰোতে কৰোতে আৰু টাইম গল সি গল
অ অ অ এতিয়া কোন কলেজত লৈছা তুমি
মইতো কলিয়াবৰ কলেজ
হা
কলিয়াবৰ কলেজ
কলিয়াবৰ কলেজ ন ঠিকে আছে এনে কিহত মেজৰ লৈছা
মই হিষ্ট্ৰিত মেজৰ ললো আৰু ছচিয়েলজিত মাইণ্ডৰ
অ হেৰি হিষ্ট্ৰি তেন্তে ডেটবিলাক পঢ়িবা আৰু মুখস্থ ভালকে
হা
ডেট বিলাক হিষ্ট্ৰি বোলো ডেটবিলাক মুখস্থ কৰিব লাগিব আৰু ভালকে
এ কিবাতো কিবা কৰিবই লাগিব আৰু চব আৰু
উম সেই হিষ্ট্ৰিটো লিখিব লাগে ন বহুত
বহুত লিখিব লাগে।
উম মই হিষ্ট্ৰীটো মানে বুজি নাপাওঁ বুজিছা কথাবিলাক এইবিলাক সেইটো আগতেই পাছ হৈ গ'ল সেইবিলাক আকৌ আমাক শিকাইছে কিয় বুজি নাপাওঁ। যিবিলাক বস্তু পাষ্টেই হৈ গ'ল সেইটো বস্তু আমাক শিকাইছে কিয় নাজানো আৰু মানে কি বুজাব বিচাৰিছে বস্তুটো।
তাকো আমাৰ কি কয় হেৰি হ'লে বেলেগ কথা একদম এইবিলাক মোগল আছে ব্ৰিটিছ আছে।
অ সেইবিলাক সিহঁতে কিবা আছিলে মৰিলে কৰিলে সেইটো বেলেগ কথা গ'ল সিহঁত। কোন কেতিয়াবাতে মৰিলে সিহঁতে আমাক আকৌ শিকাইছে মাক কোন ভনীয়েক কোন এইবিলাক শিকাই থাকিব। প্লাছ তোমাৰ চনবিলাক মুখস্থ কৰা কোন চনত কি হৈছিলে। এতিয়া মোৰ মতেটো ফিউচাৰৰ কথা পাতিব লাগে ন ফিউচাৰ আমি কি কি কৰিব পাৰোঁ কি কি ইনভেঞ্চন কৰিব পাৰোঁ কি কি আমি এডভানৰ্চ কৰিব পাৰোঁ বস্তুবিলাক কেনেকে আমি কি কৰিব পাৰোঁ এইবিলাক কৰিব লাগে ন হিষ্ট্ৰীতে কোনোবা মৰি গ'ল সেইটোকে কথা কৈ আছে। সেইকাৰণে মই বুজি নাপাওঁ বস্তু বিলাক বুজিলা নে এইটো কুৱেশ্যন মানে সদায় থাকিলে আৰু ন কিছুমানে ভাল কাম কৰি গৈছে সেইটো বেলেগ কথা ন ভাল কাম কৰি গৈছে বেলেগ কথা সেইবিলাক ভাল লাগে ফ্ৰী দম ফাইটাচ বিলাকৰ কথা ভাল লাগে, বাট ব্ৰিটিছৰ কথাবিলাক টানি আছে, কোনোবা কোনোবা হেৰি আৰু। পাৰে এইবিলাক আৰু পইচাহে নোখাওঁ আৰু দিয়ক, বেছি সেয়েই আৰু।
তাৰপিছত সেইটোয়ে আৰু কি কয় আৰু মানে বাকী অপচনচো আছিলে, লাইক ইংলিছত নাযাবি খালি মানে ইংলিছত মানে বহুত লয় ন। বহুতে লয় ইংলিছ মেজৰ ত'
নাই ইংলিছ ললে মাষ্টাৰ, ইংলিছত মাষ্টাৰ ডিগ্ৰী কৰা হ'লে ভালেই আছিলে ইংলিছত, টিচাৰ চিচাৰ হ'ব পাৰিলা হয়।
নাই টিচাৰত ইমান স্কোপ নাই ডিফেন্স
অ'।
তোৰ ডিফেন অ' তোৰ এণ্ট্ৰেন্স এক্সাম বিলাক দিমটো। তাতো মানে হিষ্টি লাগেই আৰু একো মানে সেই তাত মানে ইংলিছৰ হেৰি একো নাই, ইমান হেৰি নাই ন'। এই তাত এক্সট্ৰা অপচন আৰু জ'গ্ৰাফী আছিলে, ত জ'গ্ৰাফিটো অলপ মানে বেয়া মানে।
অ' কিন্তু জি'গ্ৰাফী আকৌ ভাল লাগে পঢ়ি, জি'গ্ৰাফীবিলাক মানে অলপ জি'গ্ৰাফী পঢ়ি কিয় ভাল লাগে অলপ জেনেৰেল নলেজ থাকে ন' তাত, সেই কিছুমান বস্তু সেইকাৰণে চাই ভাল লাগে মানে পঢ়িয়ে ভাল লাগে কিছুমান, কিন্তু লিখিব পাৰি বহুত বাত পঢ়িব বহুত লাগে। সেইটোৱে প্ৰব্লেম।
আৰু, আৰু প'ল চায়েঞ্চ আছিলে, প'ল চায়েঞ্চটো মানে ফাষ্ট, ছেকেণ্ড ছেম ঠিকে আছে মানে, থাৰ্ড ছেমৰ পৰা মানে বুক মানে একদম এই কনস্তিটিউচনৰ ফ্ৰিৰ্টি আছে নহয়, ইমানে টিউচন কৰিব লাগিব মানে, লাষ্ট ছেমৰ লগত ইমান পঢ়িব লাগিব।
উম সেইটোও হয়, ঠিকে আছে মানে এতিয়া চোৱা তোমাৰ যোনটো সহজ হয় সেইটোয়ে ল'বা ন' তোমাৰ এতিয়া বেলেগৰ তোমাৰ অপিনিয়ন মেটাৰ নকৰে এতিয়া তুমি সহজ পইছা হিষ্ট্ৰী-হিষ্ট্ৰীয়েই লৈছা সেইকাৰণে।
অ'
ঠিকে আছে।
হেৰি অ' এনেই তোমাৰ হেৰি চেৰি আছে নাই, এক্সট্ৰা ধৰ কিবা ধৰ কৰা ধৰ যেনেকৈ ধৰ চুইমিং বা ধৰ মাৰ্চেল আৰ্ট চাৰৰ্চেলত আৰ্ট শিকা, তেনেকা
নাই একো এতিয়া লৈকে, অলপ মানে এনেই নাই, এনে ফুটবল চুটবল খেলিছিলোঁ, কেৰম স্কুলত বা কেতিয়াবা ইন্টেৰেষ্ট, ইন্টেৰেষ্ট ইণ্টাৰ স্কুলো খেলিছোঁ।
অ' ইণ্টাৰ স্কুল খেলিছা ন', মানে এই চাৰ্টিফিকেটবিলাক কামত দিয়ে সেইকাৰণে সুধিছোঁ তোমাক, ডিফেন্সত গ'লে তোমাৰ অলপ কাম দিব বুজিলা। নাই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি অ' এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটি এটা থাকিলে মানে ভাল, যেনেকৈ নহক আৰু। এতিয়া ধৰ তোমাৰ, চুইমিংৰ থাকিলেও ধৰ ভাল তোমাৰ, মানে ধৰ অলপ বেছি হেৰি নকৰে আৰু বুজিলা। কাৰণ জানেই যে, তোমাৰ ধৰ ইমানখিনি ষ্টেমিনা আছেই। সেইকাৰণে বেছি তোমাক ধৰি নাথাকে মানে বুজিলা।
অ' সেইকাৰণে
ত' সেই কাৰণে তেওঁক মানে কলোঁগে এনেকে ডিফেন্স লাইন আছে, ত' এজন মানে আমাৰ ছাৰ বহুত ভাল আছে।
উ'ম অ', অ'। তোমাৰ মাতটো ভাঙি, ভাঙি আহিছে। তোমাৰ নেটৱৰ্কটো অলপ বেয়া, বেলেগ জেগাত আহিব পাৰিবা নেকি, নেটৰ দিছে।
এতিয়া?
উম, এতিয়া ঠিকে আছে বাৰু, শুনিছো।
ত' এন চি চি লৈ পেলাই এ আৰু বি আৰু চি চাৰ্টিফিকেটটো অলপ হাৰ্ড থাকে ন'।
উম, উম।
ত' চি চাৰ্টিফিকেট লৈ যদি মানে আমি এটা হেৰি এ বা বি গ্ৰেডত দিওঁ, ত আমাৰ মানে এটা চি ডি এছ বুলি এটা একজাম আছে হা এনেকুৱা মানে এইটো আৰ্মিৰে হয়।
আপুনি ডাইৰ আপুনি ডাইৰেক্ট মানে আপুনি যদি আপোনাৰ লগত বি লগত বি চাৰ্টিফিকেট অ চি চাৰ্টিফিকেট এ বা বি গ্ৰেড পাইছে আপুনি?
উম।
ত', আপুনি ডাইৰেক্ট মানে হেৰি কি কয় ৰিটেন দিবই নালাগে তাৰ এটা অ টি আৰু আই এম এ বুলি থাকে।
অঁ অঁ, ফিজিকেল চাব খালি ন' তেতিয়া।
অ, অ', তাৰ হেৰি থাকে, পাঁচ দিনৰ এছ এছ বি ইণ্টাৰভিউ থাকে, তাত তা আপোনাৰ চব চেক হ'ব ওপৰৰ পৰা তললৈকে, ফিজিকেল, চিজিকেল, মেণ্টেলি ফিজিকেলি চব ইমোচনেলি এইবিলাক চব। ত' মানে এইটো মানে চি ডি এছত দুটা থাকে, এটা থাকে অ টি এ যোনটো মানে চৰ্ট কমিশন, মানে আপুনি চৈধ্য এ চৈধ্য বছৰলৈকে কৰিব পাৰে তাৰ পিছত আপুনি মানে আপোনাক কিবা দি দিব আৰু আপুনি আছাম পুলিচ আছাম পুলিচ বা আপুনি যদি ভাল আপুনি যদি ভাল কৰে তাতে মানে আৰ্মিত বঢ়াই দিব পাৰে।
উম, উম।
অ টি এ ৰ কাৰণে আপুনি মানে ৰিটেন দিবয়ে নালাগে, আপুনাৰ যদি এন চি চি চাৰ্টিফিকেট আছে।
এ তুমি কৰি আছা মানে এন চি চি?
অ', আমি এই লৈ এইবাৰ দি আহিছো মানে চাৰ্টিফিকেট লৈ আহিছো, ত' ফৰ্ম ফিল আপ কৰি এতিয়া দিব লাগিব আৰু ছাৰ দুই, তিনি দিনত মাতিছে, কালি পুৰহি সিমানত যাম আৰু ফিল আপ কৰি দিলে মানে ভাল হ'ব আৰু।
উম কৰি থাকা, কৰি থাকা বুজিছা কাৰণ লাইভটোটো তুমি চাকৰি লাগিব ন', লাইফটো এতিয়া ছেট নকৰিলে কেতিয়া ছেট কৰিবী।
অ ট্ৰেইনিং ষ্টাৰ্ট হ'বই আৰু এটা মানে ফিফটিন আগষ্ট আহি আছে ন'।
উম, ফিফটিন আগষ্টৰ আগত হ'বই আৰু তোমাৰ জুলাইত হৈ যাব চাগে দেই, জুলাই মানৰ পৰা।
অ', ত', গান, গান অ', জুলাই মানৰ পৰাই কৰাব। ত', সেইকাৰণে মানে জুনৰ এণ্ডলৈকে দিব কৈছিলে ত দি পেলাই মানে আগৰ চুফটিনৰ পৰা মানে আগষ্ট ফিফটিন মানে মাৰ্চ পাছ হয় পুৰা মানে পুলিচো আহে এন চি চি আহে।
অঁ চাব আহে ন, নে চাব আহেনে নে কৰিব কৰিব আহে?
নাই চিফ গেষ্টবিলাক আহে চাবলৈ মানে কৰে পুলিচবিলাকো থাকে আৰু স্কুলবিলাক থাকে। ডাঙৰ ডাঙৰ কলেজ থাকে। তাৰপিছত এন চি চিৰো মানে দুটা টিম থাকে এটা এটাই ৰাইফল দি কৰে এটা উইট আউট ৰাইফল।
হয় এটা মানে নৰ্মেল মানে স্কুলবিলাকত যে কৰে যে আগতে ধৰ এন চি চি বিলাক যে কৰে যে মাৰ্চ পাছ কৰে তেনেকা টাইপ ধৰ আৰু এটাতো ৰাইফাল লৈ ন।
অ ৱিদ আউট ৰাইফলটো মানে এতিয়া যোনে আমি কৰিম এতিয়া আমাক জুনিয়াৰ্চক দিব। আৰু ৰাইফলছটো এটা চিঙগাৰে কৰ
অ এতিয়া তোমালোক নিউ বি হ'ব ন সেইকাৰণে ধৰ ক'ত পাৰিবা ধৰ তেনেকে নিদিব। সেইকাৰণে বুজিছোঁ।
তেওঁক ভালে লাগে বাৰু একদম। এ এই চাৰ্টিফিকেট ল'বলৈ কেম চেম দিয়ে একদম পোন্ধৰ ষোল্ল দিন একদম। পুৰা আৰ্মি কেম্পত ট্ৰেইনিং খানা পিনা একদম বঢ়িয়া থাকে।
যাব লাগিব নেকি, ক'বাত থাকাকে ধৰ কেম্পত যাব লাগিব ধৰ। ভালে ফুৰিবও পাবা, উম ফুৰিবও পাবা য'ত
ট্ৰেইনিংও ভাল হ'ব খোৱা বোৱা একদম মানে এক নম্বৰ। আপুনি মানে মৰ্ণিং উঠিলে আপুনি গাখীৰ পাব হা আধা আধা গিলাচ, একদম টু ফিফটি এম এল। তাৰপিছ আমি আপুনি যেইটা আন্দা খাব পাৰে, আৰু যদি আপুনি পিছত হৰ্লিক্স লয়, হৰ্লিক্সো ল'ব পাৰে।
অঁ।
তেনেকুৱা থাকে, আৰু এই মাংস এইবিলাক থাকেই। খানা পুৰা থাকে মানে, ট্ৰেইনিঙো তেন ট্ৰেইংঙো তেনেকাই দিয়ে আৰু ট্ৰেইনিঙতো আপুনি লাইক চিনিয়ৰচে চিনিয়ৰচে উঠা আগতেই আপুনি একদম মানে, আপুনি উঠি পেলাই নিজৰ বেগ চেগ হেৰি কৰি আপুনি ফ্ৰেচ চেৰেচ হৈ পুৰা মানে ফিল্ডৰ আপুনি ৱাৰ্ম আপ চোৱাম আপ কৰি ৰেডি হ'ব লাগিব। ছিনিয়ৰছে উঠ উঠিব তাৰপিছত। সচায় চিনিয়ৰছে উঠি খানা চানা খাব তেতিয়া তেতিয়ালৈকে আপনি ৱাৰ্ম আপ কৰি এইবাৰ দৌৰি পৰি আহি আপুনি আহিব তেতিয়াহে আপুনি খাব পাব, চিনিয়াৰচৰ পিছত।
অঁ ঠিক ঠিকে আছে, বুজি পাইছোঁ, ভালেই তেন্তে বেয়া নহয়। তুমি কাম এটা কৰিবা বুজিছা এতিয়া ইলেকট্ৰল চিলেকট্ৰল লৈ থাকিবা বুজিছা? অলপ। গৰম ন' বস্তুটো। গাত সোমাই যাব নহ'লে গৰম এতিয়া ইলেক্ট্ৰল খাই থাকিবা তুমি ধৰ পানীটো মাজে মাজে খাই থাকিবা কাৰণ তাততো এতিয়া তোমাৰ ট্ৰেইনিং কৰাই থাকিব ন'? আৰু ৰ'দতহে কৰাব, ভিতৰতটো নকৰাই আউটড'ৰতে হ'ব বস্তু বিলাক আৰু গৰম বহুত। চ' মানে ধৰ অলপ প্ৰটেকশ্যনে থাকিব আৰু নিজৰ সেইটো কাৰণে ক'লোঁ। আৰু বেমাৰ পৰিলে ধৰ অঁ এতিয়া বেমাৰত পৰিলে আৰু তোমাৰ জ্বৰ চৰ হ'লে মানে বহুত বেয়া গৰমত। জ্বৰ চৰ হ'লে।
ওম
পেলাই দিয়ে মানে, ঠাণ্ডাত যোনটো জ্বৰ হয় সেইটো সহ্য কৰিব পাৰি বাট এইটো সহ্য কৰিব নোৱাৰি মানে গৰমত, বুজিলা? সেইকাৰণে ক'লোঁ
ওৱেডাৰ ফটক ফটকে চেঞ্জ হৈ যায়গে ন'?
উম সেইকাৰণে ক'লোঁ
অ' আমাৰতো বৰষুণ দিছে বাপৰে
এতিয়া
অঁ
কি কোৱা? আমাৰ এইফালে ৰ'দ, এনেকুৱা কাৰা ৰ'দ
এ বৰষুণ ষ্টাৰ্ট দিলে।
অ' ভালেই তেন্তে তোমালোকৰ আমাৰ ফালে ৰ'দ দি আছে। বা কেনেকুৱা যে চেঞ্জ হব লৈছে।
তেনেহ'লে মই কাপোৰ চাপোৰ উঠাও দে কৰোঁ পিছত। অ' দিয়া।